হেল্ল' অ, নাই এনে এনে বহি আছোঁ। অ খালো।
কিহেদি খলা, হেল্ল'
এয়া দা দাইল দি। তাৰপিছত আৰু ভাজি
উম
তাৰপিছত আৰু খাৰ।
খাৰ খাই ভাল পোৱা ন? উম পাওঁ।
আহ অ
তুমি চুলিত কি লগোৱা? নাই নাই নাই পোৱা তুমি চুলিত কি লগোৱা?
মই চুলিত চিৰাম লগাও।
উম, এনেই উফি-চুফি হয় নি তোমাৰ?
তেনেকুৱা উফি নহয়।
উম, এনেই তোমাৰ চুলি দীঘল নে?
অ', আগতে দীঘল আছিল। তাৰপিছত কালাৰ কৰিছিলো যে, ডেমেজ, মানে বয়স নহওঁতেই কৰিলো, এনে ষোল্ল বছৰৰ ওপৰত কৰিব লাগে কিন্তু মই ষোল্ল বছৰ তলত কৰিলোঁ যে, সেইটো কাৰণে মানে ডেমেজ হৈ গ'ল ডেমেজ হৈ পেলায় তেতিয়া মানে চুলি বহুত সৰিলে তাৰপিছতে কাটি দিলোঁ তেতিয়াৰ পৰা চুটি এতিয়া।
উম।
আগতে মানে দীঘল আছিল আৰু।
অহ।
হেৰি চেম্পু ইউজ কৰো ক্লিনিকপ্লাছ অ'। ক্লিনিক প্লাছ ই চেম্পু। ইগটো যে সেইটো ইউজ কৰোঁ। আৰু নাৰিকল তেল যে এল'ভেৰা কক'নাট অইল এটা আছে যে সেইটো লওঁ। চিৰাম লগাওঁ সেইটো মানে কেতিয়াবা কেতিয়াবাহে লওঁ। চিৰাম লগাওঁ আৰু।
অহ তুমি ক'ত আছা?
মই এই আমাৰ ইয়াত পথাৰ আছে যে তাত। মানে আমাৰ আমাৰ পথাৰত আহিছোঁ অ'।
তোমালোকৰ পথাৰখন কোনখিনিত আছেনো?
আমাৰ পথাৰখন এইফালে আমাৰ ঘৰৰ পোণা পোন এফালে স্কুল এটা আছে যে
আহ
স্কুলটোৰ ফালে মানে মাহঁত আহিছে যে ইয়াত মানে কঠীয়া উঘলি আছে মাটি ৰুবৰ কাৰণে।
স্কুলটো ওচৰত আছা তুমি?
নাই স্কুলটো ওচৰত নহয়।
ক'ত?
স্কুলটো বাৰু মানে ইফালে হেৰি চিধা এইফালে কঠীয়া আছে যে, তাত আছোঁ।
দূৰ আছে ন অলপ?
বেছি দূৰ নহয়, অলপ দূৰ। স্কুলৰ ওচৰত যে পুখুৰী এটা আছে
উম।
পুখুৰীটোৰ পৰা অকণমান
অ' মইও এনে পথাৰৰ ফালেই আছোঁ। আমাৰ যে কবৰস্থান আছে
অ'
সেইফালেই আছোঁ।
অ', হয় নেকি?
অ', তাতে বহি আছোঁ, ঘৰত নেটে নাপায়।
ঘূৰিব আহিছা?
উম, ঘূৰিব আহিছোঁ, আহি উঠি মই মানে, আ দুইজনীৰ লগত কথা পাতিব লাগে যে, ৰাস্তাত নেটে নেপায়।
তাৰপাছত সেয়া তুমি আহি কিনে তাতে পাতিলো আৰু। এতিয়া ভাইটি কি কৰিছিল?
সিও আছে পথাৰত মা ভাইটি তাৰপিছত এই বা এজনী এনেকে আছে যে তাৰপিছত মোক নাই নে জানো মোক মানে ফোন কৰিলে তাৰ মানে মবাইলতটো ঘৰত আছে যে লৈ আহিব কাৰণে মায়ে কৈছে আ পথাৰখনো এবাৰ চাই যোৱা আহি আহা সেইটো কাৰণে আহিলো আহি পেলাই দূৰত এনে বহি আছোঁ।
কঠীয়া বুলিব নাজানা?
নেজানো।
শিকি লবা আকৌ।
নাই এডাল উঘলিছিলো তাৰপিছত মায়ে কলে নহয় এডাল এ নঘুলিলোৱে আৰু।
কঠিয়াও চিনি নাপাই অ আল্লা। তুমি কি খাই ভাল পোৱা? হা
কি খাই ভাল পাৱ মানে?
মানে ফাষ্টফুড
মই ৰোল খাই ভাল পাওঁ আৰু বিৰিয়ানী বেছি ভাল পাওঁ।
আৰু চাওমিন নোখোৱা?
চাওমিন ভাল পাওঁ হ'লেও মানে এই দুটা বেছি ফেভাৰেট।
উম। আৰু কি পাচলি খাই ভাল পোৱা শাকৰ ভিতৰত?
শাকৰ ভিতৰত মই ঢেকীয়া শাকটো কণীৰ লগত বেছি ভাল পাওঁ।
উম।
বুটৰ লগতো ভাজে তেনেকেও ভাল লাগে। সেইটো বেছি ভাল পাওঁ তাৰপিছত আৰু লাও পাতৰ শাক যে সেই দুটা বেছি ভাল পাওঁ শাক। তুমি?
মই এই কটা শাকটো যে- খুতুৰা শাক।
অ কটা খুতুৰা।
খুতুৰা শাকটো ভাল পাওঁ, হেল্ল'
অ অ হেল্ল' শুনি আছো কোৱা।
খুতুৰা শাকটো ভাল পাওঁ ঢেকীয়া শাকটো ভাল পাওঁ। তাৰ পাছত আকৌ মানে দাৰা শাকৰ যে সৰু সৰু পুলি হৈ থাকে।
অঁ।
তেতিয়া সেইটো শাকো খাই বহুত ভাল পাওঁ।
অ মই এইটো ভাল পাওঁ আৰু পাচলিৰ ভিতৰত বেছি ভাল পাওঁ। বন্ধাকবি বেছি ভাল পাওঁ বন্ধাকবি মটৰ আলুৰ লগত ভাজি বহুত ভাল পাওঁ। তাৰপিছত আৰু আলু ভাল পাওঁ বেছি মানে ফেভৰেট। ভাল পোৱা ভিতৰত মানে আলুটো বেছি ভাল পাওঁ। আলু হলে মাছ মাংস নালাগে মানে তেনেকুৱা।
বতৰটো কেনেকুৱা তোমালোকৰ ফালে?
এতিয়াতো বতৰটো ভালেই মানে বতাহ দি আছে ৰ'দটো নাইকিয়া হ'ল। তাৰপিছত মানে ভাল ঠাণ্ডা। পৰিৱেশ পথাৰৰ ইয়াত মানে ভালেই লাগিছে আৰু।
আমাৰ ফালে পোৰা বৰষুণ ধৰা এতিয়াও গা ধোৱাই না
নাই।
কেইটা বাজিলে?
ধুম আৰু ঘৰত যাই পেলাই মানে। মাও গুচি আহিল যে তাৰপিছতে শুই বহি এনে কোনোবা আহিল। মই অহা দেখা পাই মেলে। তেনেধৰণৰ কথা পাতি থাকোতে থাকোতে মানে টাইমটো গ'ল গৈ যে, এইটো কাৰণে ঘৰত যাই পেলাই ধুম গৈ' আৰু তেতিয়া চাহ পানী
উম আমাৰ এইফালে অলপ বতৰো কিবা ডাৱৰীয়া - ডাৱৰীয়া নিচিনা এই সন্ধিয়াহে হৈছে গম নাপাও মানে ৰুমত যে আছিলো ন তাত সন্ধিয়া। হলেও গম নেপাওঁ মানে বাহিৰৰ লাইট বোৰ জ্বলি থাকে যে। এতিয়া সন্ধিয়াহে হৈছে নে বতৰটোহে বেয়া হৈছে গম নাপাও আৰু।
নাই সন্ধিয়াই হৈছে, ছয়টা বাজিলে যে।
সেইটো কাৰণে।
উম।
আজি কি যে মানে কিমান শান্তি লাগিছে ক'ব নোৱাৰো আৰু একে ঘ ৰাস্তাটো পাইছো ইমান ধুনীয়া বতাহ জানো যিমানেই বেয়া হওঁক তথাপিও নিজৰ গাঁওত তথাপিও নিজৰ ঘৰ হয়।
অ' টো। আমি আৰু বিয়া হোৱা ছোৱালী দৰেহে আৰু। উম উম।
আমাৰ পথাৰত মানুহ বহী আছে এই দু দুজনী - তিনিজনীমান।
বাহিৰা মাত শুনিছা নেকি?
উম, শুনিছো এনে অলপ কথা - চথা। তুমি শুনিছা নেকি?
অ' মই শুনা নাই মানে মই অলপ ৰাস্তাত আছিলো ন। ৰাস্তাতে কোনো মানুহ দুটামান গৈ আছে। সেইকাৰণে।
ক'ত আছা এতিয়া?
এতিয়া ৰাস্তাতে আছো, কতনো থাকিম আৰু।
কোনখিনিত?
এই আমাৰ কঅৱস্থা নহয়।
আহঁ।
সেয়া তাতে তুমি ক'ত?
মই আছোঁ আমাৰ ইয়াৰ পথাৰত।
অম।
যাও গা পা ধুই লও গৈ।
উম আহা।
উম। মোৰ সেইটো দেখাইছে মানে টাইমটো।
দেখাইছে।
উম।
উম আজিকালি আপডেট আহি যায় নতুনকে দেখাই ন।
অ আজি পুৱা আহিছে মই ভাবিছো অ সেইটোচোন টাইম দেখাইছে। ভালে হৈছে টাইম দেখুৱা কাৰণে।
কিন্তু যে হয় আমিতো দহ মিনিট বাৰ মিনিট কথা পাতি দহ মিনিট বাৰ ছেকেণ্ড পাতিছোঁ সেনেকে পাতো হয়? কিন্তু তাত কোনবাটোত আঠ চেকে- সাত মিনিট ন ছেকেণ্ড, আঠ মিনিট তিনি চেকেণ্ড, সেনেকে দেখাই আছে চোন!
নাই, কিছুমান যে ফোন এ কাটা যায়গৈ।
অ', সেনেকে তোমাৰ ঠাইত দেখাইছে নে?
অ, মোৰো দেখাইছে তেনেকে, এই ফোন কাটা যোৱা কিটাৰ কাৰণে দেখাইছে এনেকে।
ন কালি যে নহয়, দহ মিনিট তো হেৰি বাৰ ছেকেণ্ড মান কথা পাতিছোঁ। মানুহ এজনীৰ লগত।
উম।
মানে আমাজৰিয়া হ'ব ছোৱালীয়ে হয় আৰু কথা পাতিছোঁ। কিন্তু তাইৰ লগতোহে ষাঠি মিনিট মানহে দেখালে।
অহ।
মানে নতুনকে আবডেট আহিছে যে হয়, সেইকাৰণে মানে টাইম টোত কোনোবাটোত কমকে দেখাইছে কোনোবাটোত নপতা কথাখিনিটো বেছিকে দেখাইছে পতাখিনিটো কমকে দেখাইছে।
অহ।
সেইকাৰণ
অহ।
সেইকাৰণে মানে এঘাৰ মিনিট মান যদি পাতো তেতিয়াহ'লে সেইখিনি দশ মিনিটো মানে দশ মিনিট বাৰ ছেকেণ্ড মান দেখাব আৰু। সেনেকুৱা হ'ব, উম। চুলি তুলিও লৈ নাহিলো।
অ', ময়ো। হ'ব দিয়া নহ'লে, মই তোমাক পিছত ফোন কৰিম।
অ', হ'ব দিয়া। অ', পাছত পাতিম অ', অ'।